হেল্ল' হয় মাতো একদম সৰুকে শুনিছো।
এতিয়া
অ এতিয়া ঠিকে আছে।
উম এইটো মানে এই এনটেনা যে টাৱাৰ লৈ কিনে ঘূৰিব লাগে যে। এনেকে হৈছে কি কেচ
অ মানে এইটো মোৰ চ ছেকেণ্ড কলিং আগতে এজনক কৰিছিলোঁ তেতিয়া মানে মাত মানে যাৰ পৰা আহিছিল একদম মাতটো একদম সৰু হৈ আছিল।
উম
মই বোলো নেটৱৰ্ক ইছো নে এপটোৰ কাৰণে কিবা হৈ আছে।
নেটৱৰ্ক ইচো নেটৱৰ্ক ইচো।
নেটৱৰ্ক ইছু।
উম।
আপুনি ক পৰা কৈছে।
অসমৰ পৰা কৈছো।
আহ অসমৰে কত মইও অসমৰে।
মই হয় আপাৰ আছামৰ হয় যোৰহাটৰ। বাট থাকো লোৱাৰচমত মানে তোমাৰ গুৱাহাটীত।
আচ্ছা গুৱাহাটী।
উম। তোমাৰ?
মোৰ গুৱাহাটীৰে বৈশিষ্ট চালে।
শিষ্টকালে। বৈশিষ্ঠ পালে মানে বেলতলা পাৰ হৈ যাব লাগে। উম।
আতছা আতছা আপুনি ইয়াতে কামৰ কানে আছে।
অ মই যাব।
আচ্ছা আচ্ছা অকলে।
অকল নহয় ৰুমমেট আছে উম উম।
চব যোৰহাটৰ।
অঁ, ফেমিলি চব যোৰহাটৰ।
আ মোৰৰি। ইয়াৰে হয় মানে গোৱাত মানে সেই আৰু পাপা দিছপুৰৰ পৰা। আৰু মা লৱাৰৰ ফালৰ।
মা কৰ অ বাপ পাপা কৰ?
পায় আৰু গণেশগুৰি দিছপুৰ।
আৰু মা?
মা ৰঙিয়াৰ ফালে।
একেই এইটো লৰা আছা এইটো লৰা আছামেই। এ পঢ়ি আছা নেকি তুমি?
পঢ়ি মানে বৰ্তমান মই এজে টিচাৰ সোমাইছো ৰিচেন্টলি। এ স্কুল এখনত অ অ।
টিচাৰ স্পেচেল থাকে ন পঢ়াবলে?
এতিয়া মই প্ৰ প্ৰিপেটোৰিত হেই কৰি আছোঁ আৰু প্ৰাইমাৰী টিচাৰ হিচাপে জইন কৰি ছ আৰু সৰু ক্লাছত জাষ্ট দিয়া এইটো এ খানা মুখৰ ফালে আছে স্কুলখন চি বি এছ ই প্ৰাইভেট আৰু
আচ্ছা আচ্ছা কোন কোন ক্লাছ হয়
ধৰি লওক মই ক্লাছ ওৱানৰ পৰা ছেভেনলৈকে পওঁ
চাবজেক্ট
চাবজেক্ট ডিফাৰেণ্ট ডিফাৰেণ্ট আছে কিছুমান চচিয়েল কিছুমানত আছামিছ কিছুমানত ই ভি এম ছা নেকি আৰু
গ্ৰোজুচন কৰা কৰিলা
গ্ৰেজুৱেশ্যন মোৰ বিবৰুৱা কলেজ
উম কেতিয়া হ'ল গ্ৰেজুৱচন কমপ্লিট
গ্ৰেজুয়চন টু থাউজণ্ড টুৱেটি টু
আচ্ছা
উম
মোৰৰুমমেটটো গ্ৰেজন কম্লিট হ'ব লাগিব
আচ্ছা আচছা দুটােটা কামতে আছে নেকি
নাই নাই নাই সি ইি পঢ়ি আছিল এতিয়া কচিং কৰিব
আচ্ছা আহ
মোৰ মোৰ গ্ৰেুৱেচন কমলিট থাউেড টুৱেটি টে হয়
অ আচ্ছা আপোনাৰ ইয়াৰ কিমান বাৰ্থ ইয় থ
উ মানে এই এইযোৰ কথা কৈছা
অ অ
মোৰ এইজ টুৱেণ্টি চছেভেন
টেণ্টি চেভেন অ
উ নাইনটিন নাইনটি এইটত জন্ম
অ অ ম মোৰ নাইনট নাইট নাইন
অ এ স্ত নাই আজি যোৱা নাই এই যিটো গৰম পৰিছে
সেইটো ব কাৰণ এইটো বছৰ বহুত বেয়া গৰম দিছে
যোৱা নে মানে কালি আহিছিলে জেড আহিছিলে আ আহিছিলে ত সিহঁতৰ লগতে গোটেই দিনটো গল আৰু মিটিং বাগে চব উম মান তেট ন অকাউণ্টছে অকাউট অকাউট কেটা ঠাব লাগে ক'ত পইচা আছে ক'ত পইচা নাই ক'ত ফাণ্ডিং
আচছা আপুনি একাউন্টেন্টৰ তাতে আছে নেকি অ বংকত গুৱাহাটীৰ গুৱাহাটীৰ কোনখিনি হৈ থাকে
উলু বাই
গলো বাৰী
লাচিত নগৰ
অ লাচিত নাগ
উম তোমাৰ ষ্ট্ৰ্ৰীম কি আছিলে
মোৰ আৰ্টছ আছে।
গেজ্যুৱেচন কৰি আৰু পঢ়া নাইনে।
নাই গ্ৰেজুৱেচন কৰি কিনে নেক্সট বি এড কৰিলো। বি এড কৰি কিনে এইটো সোমাইছো।
আতছা।
উম।
বি এড টো কেইবছৰ থাকে।
বি এড টো আমাৰ দুবছৰ আছে না।
আচ্ছা মানে টুৱেণ্টি ফাইভহে তোমাৰ
টুৱেন্টি ফাইভত মানে মই গ্ৰেজুৱেচন কৰি ৱান ইয়াৰ দ্ৰপ মানে মানে একো কৰা নাই ঘৰ আছো
অ মানে এইবছৰ শেষ হ'ল
অ
মোৰ ৰুমমেতটো এইবাৰ শেষ হ'ল বি বৰুৱাত পৰি আছিলে সিও
আচ্ছা আচ্ছা
উম পলিট পলিটেকনিক কৰি আছিল নে কিবা কৰি আছিল অ এই কিবা হ'ব কিবা কৈছিলে পাহৰি গল মই কেমেজস্ত্ৰি কেমেজস্ত্ৰি
অ ছাইঞ্চেছ
উম
অ
এছ পি আজি স্কুল নাই
আজি নাই আজি মানে এ মহৰম আছে ন আজি সেইকাৰণে বনাই দিছো
কি আছে বুজা নাই
মহৰম আছে নহয় মুছলিম লোকসকলৰ মহৰম
মহৰাম
অ মহৰাম
আজি মহৰাম নি
অ সেইকাৰণে মানে আমাৰ যিজন অনাৰ হয় অনাৰজন মানে মুছলিম ত সেইকাৰণে বন্ধ দিছে প্ৰাইভেট যে অ,
ভালেই দেখোন।
আ সেইকাৰণে আজি ফ্ৰী সেইকাৰণে হলো মই এইটো মোৰ চছেকেণ্ড কল তমই। হলো এবাৰ,
ট্ৰাই কৰি চাও মানে। কৰা নহয় হেকটিকা আপ আপোনাৰ লগত এবাৰ কথা পাতিছিলো চাগে মেছেজত। অ এতিয়া নহ'ল ত কাৰণে হল।
উম, অ সেইটোৱে মই মানে টাইম নাপা পাওঁ মানে,
উম,
মাজি
অ আপোনাৰ এইটো মানে নিউ জইনটো নহয় চাগে আপোনাৰ। টাইম হৈছে চাগে এইটোত অ,
মোক তাই মাইছে।
সেইটোত বোলে এবাৰ। কাটিলে মানে আকৌ মানে জিৰো হৈ যায় নে কিবা মানে কৈছিলে এজনে।
উম তোমাৰ ঘৰত কোন কোন আছে
ঘৰত মই মোৰ বা এজনী আছে বাকী মা পাপা
আা বাাপ জব কৰি আছে নে
অ জব কৰি আছ তাই গভমেণ্ট জব
ইহঁত
গভমেণ্ট এগ্ৰিকালচাৰত
ৱাহ ভালেই যওক দেখন
উম বাই কিহত পৰিঢ়ছিলে আৰ্টছত পৰিঢিছিলে।
নাই নাই তাই চাইন্সৰ আছিল।
চাইঞ্চৰ
উম
কৈ পিনে দেখোন গভমেণ্ট জব এটা ট্ৰাই কৰিব পাৰা।
নাই আজিকালি কত এক্জাম দিব লাগিব ট্ৰাই কৰি আছো। চা ও কি হয়
উম আজিকালি প্ৰিপেছন কৰিব লাগে মানে প্ৰাইভেটত মানে প্ৰাইভেটত তোমাৰ ন মতা মানে অলপ পইচাটো অলপ ঠিকে থাকে আছে। কিন্তু মানে গভৰ্মেন্তটো অলপ চে
অ চেক
প্ৰাইভেটো চিকিৰ নহয় বুলি নকওঁ প্ৰাইভেটতো তোমাৰ হয় মানে বেংক অ কষ্ট আছে মানে বেংকিং চেক্টৰ তোমাৰ ধৰা ফাইনেন্স চেক্টৰ সেইকেইটাত কৰিব পাৰিলে মানে তোমাৰ গ্ৰ'থ আছে।
উম মই সেই গভৰ্মেন্ত টিচাৰ বা এই এ দি আৰ ই বোৰ আহি আছে তাতে আৰু চাওঁ আৰু প্ৰিপেয়াৰ কৰি আছো উম এ দি আৰ ই আৰু বাকী এইবোৰ দিছোঁ এবাৰ দিছিলো যোৱাবাৰ নাই পোৱা বাৰু
ক'ত পৰিছিলে
কুকুৰ চাৰাই পছিল এইটো গৰুকুলত
হা হা
গৰুকুল স্কুলখন আছে যে
অ গৰুকুল স্কুল উম মই এবাৰ দিছিলো মোৰ চেণ্টাৰ পৰিছিলে তোমাৰ যোৰহাটত পৰা নাই মোৰ চেণ্টাৰ পৰিছিলে তোমাৰ তোমাৰ এই কি নাম জানো এইটো এ এইটো কি নাম নামটো পাহৰিলো ৰবা এই শিৱসাগৰ পিনে আছে তোমাৰ মৰাণ পৰিছিলে
আচ্ছা আচ্ছা
উম
অ
তাৰপিছত লাঞ্চ হৈ গ'ল
লাঞ্চ হোৱা নাই ৰ'ব আহ টাইম আছে বাৰু দুটামান বাজে আপোনাৰ
অ টাইমটো আছে
আপোনালোকৰ চাগে নিজে বনাই খাব লাগে।
নিজে বনাই মানে কি এইটো ফিজজিয়ে আৰু তুমি নিজে বনাই চেল্ফ কুকিঙো আছে বনাইও দিয়ে
আচ্ছা আচ্ছা পিজি অ
চেল্ফ কুকিঙৰ আছে তোমাক বনাইও দিয়ে। যিটো তুমি প্ৰিফাৰ কৰা মানে।
উম, আপোনাৰ গুৱাহাটীত থকা কিমান বছৰ হল?
মোৰ গুৱাহাটীত বছৰ হোৱা নাই মোৰ সাত মাহ হৈছে।
অ সাত মাহ মানে নতুনে আৰু।
মই আগত তুমাৰ যোৱাটোত আছিলো তাৰপিছত ট্ৰাসফাৰ হৈ কিনে ইয়াত দিলে।
অ আচ্ছা।
মোৰ আগত হোমটাউন ব্ৰাঞ্চে আছিলে। তাৰপিছত মানে বেছি টাইম নাৰখে ন হোম টাউন বাঞ্চত।
মানে এনেকে ট্ৰানসফাৰ কৰাই থাকে নেকি টাইম টু টাইম।
অ এইটো এইটো তোমাৰ প্ৰাইভেট জবত এইটোৱে মানে বেয়া তোমাৰ। ৰেণ্ডামলি ট্ৰাসফাৰ হৈ থাকে, তাত মই। কৰিলোঁ এবছৰ এবছৰ এবছৰ সাতমাহ কৰিলোঁ।
হয় অ' হয় ধ আকৌ মানে একে টাইমতে আকৌ বেলেগত দিব চাগে।
নাজানো, নিদিব বুলি কৈছে তো।
অ'।
ক'ত নোজ ক'ত ক'ত কি কৰে সেইটোতো এইচাৰ ওপৰত ক'ত
অ' বেছি মানে চেইঞ্জ হৈ থাকিলেও দিগদাৰ ন, এডজাষ্ট হব বস্তুবোৰ।
এক মিনিট ৰবা
অ'।